অ কোৱা
কি কৰি আছা
এ এনেই আছোঁ।
অ মই আছোঁ মইও এনেই বোলো বোধেই এদিন ফোন কৰা নাই ফোন এটা কৰি খবৰ এটা লওঁ।
অ ভাল তোমালোকৰ?
ভালেই দিয়া, তোমাৰ? তোমালোকৰ ঘৰত?
অ ভালেই দিয়া আমাৰ ঘৰতো ভাল চবৰে।
অ বাহতৰ ভাল?
অ বাহতৰ ভালেই।
ভাত নাই খোৱা বনাই আছোঁ। ত হোৱা নাই অ
অ কাকা আইতাহঁতৰ ভাল?
উম ভালেই দিয়া।
অ কি কৰি আছে তেওঁলোকে?
আছে এনে কথা পাতি।
অ
উম
বিয়াখন ভালে ভালে গল তোমালোকৰ?
খন গল দিয়া আহিলা ভাল পালোঁ।
গিল দিয়গ।
অ খোৱা বোৱা কি কৰিলা একো গম নাপায় অ'
এ খোৱা বোৱা হৈছে দিয়া।
অ কি কৰিলা কি মেলিলা একো গমো নাপালোঁ সেইখিনি সময়ত অকণ। মানে দৌৰা দৌৰিও হ'ল মানুহে অ
অ সেই টাইমতে এনেও গাৱৰ মানুহখিনি আহেই দিয়া।
অ সন্ধিয়া সময়ত।
অ সন্ধিয়া সময়তে আহে যে হে ভালেই গৈছে দিয়া, আইতাহঁতকো লগ পাইছোঁ ন কাকাকো পাইছোঁ
অ
ভালেই লাগিলে গৈ আগতে দেখাওঁ নাই ঠাই। খিনি দেখিও আহিলো ধুনীয়াকে উম
তাকে মই ভাবি আছোঁ। বুলো ইহতে আহিলে এতিয়া। যোৱাটো কেনেকে কি কৰিলে। একো গমো নাপালো
ইমান মানুহ আৰু তুমি চবকে চাওতে অ হয় দিয়া ভৰি হাত বিষাই যায়গ নহয় বিয়া পাতি
তাকে উ বিহাত বি খোৱা নে অৱস্থা বেয়া হব মই দিনৰ পৰা খোজকাঢ়িবোৱাৰা হৈ আছো পিকা
অ অ
কষ্ট যথেষ্ট হ
ইমান অহা যোৱা কৰি আছা যে সেইটো কাৰণে মানে ভৰি চৰিবলাক খৰ হৈ যোৱা নিচিনা হৈ গৈছে
আৰু মানে দাদাই হেৰি ক মোৰ কৰ'বাত পচন্দ নহব মই কৰ'ৰবাত বেয়া পাম দুবাৰ তিনিবাৰ অহা যোৱা কৰ দাদাক আগদিনালৈকে ডিউটি কৰি আছো
অ কৈয়ে আছে অ
মানে বেলেগ বেলেক দি দিলে আকৌইচা বেছিকে দ
অ আৰু নহয় স্কুল বিলাকো অফ নাই নহয় কেনেকুৱা দিনত হয় সেইটো কাৰণে বন্ধত বোলে হৈছে দিয়া পচন্ন নহয় নহয় সটোৱে
তাৰপিছতে দাদাই সেইটো কাৰণে মানে আবেলি যিমান পাৰে বজাৰ পাতি কৰাোৱাখিনি দাদায় কৈ থাকে আবেলিানে দাদা কৰবাত পচন্দ নহ'ব সেইখিনি সময়ত আবেলিতে আহি আকৌ নি আকৌ আনি ৰিটাৰ্ণ কৰাও সময় নিমিলেগে
সেয়া দাদাই মানে গোটেইখিনি বজাৰ চজাৰও কৰিছে মানে চব আৰু তোমালোকৰ বেলেগ কোনো নাই হয় দাদ সে আৰু সেইটয়ে কোনোবা থাকা হয় মানে এতি মানেলেগ এ বজাৰতো চাব পাৰিলে হয় এতিয়া সকাহতটো পালা হয় সেইয়াই
লে কিনে তাৰো আকৌ অসুবিধা নহয় তাক গা বেয়া
অ কেনেকেনো কৰিব আৰু এনেও নহয় ইয়াত ন থাকে যে হয় সকলো বিলাক বস্তু ক'ত পাই পোৱা নাযায় নহয়, এতিয়া আমি যদি ইয়াত আছো তেতিয়াহে আমি গম পাম যে ইয়াত কি কি পায়, অঁ সেই বেলেগৰ পৰা অহা মানুহ এজনে কেনেকে গম পাব এই ঠাইটোত কি
উম, তথাপিতো মানে সেই এ সেইমানে ঘৰুৱা খিনিত গুৰুত্ব দিলে বেছিকে। পেণ্ডেল বা এইবিলাক অঁ।
পেণ্ডেল টো ধুনীয়া হৈছে দিয়া জেগা খিনিতে, পেণ্ডেলটো ধুনীয়াকে হৈ গৈছে খোৱা বোৱা জেগা খিনিও ধৰি লওঁ হৈছে, কিন্তু মানুহখিনি বহুত আৰু হয় সেইটো কাৰণে আৰু সন্ধিয়া টাইমত মানে বহুত মানুহে এক একেলগে আহি
একেলগে আহি যায় উম আৰু তাৰমানে কি হয় দূৰৰ আলহীখিনি আমাৰ দুপৰীয়াৰ পৰা আহি আহি গৈছে উম, দূৰৰ আলহীখিনি সেই দুপৰিয়াৰ আহি আহি গৈছে কাৰণে ধৰা অলপ কমিছেহে সেইখিনি সময়ত।
অঁ, খিনি গুচি গ'ল যে খালী হৈ গল গৈ মানে সেইটো কাৰণে। আৰু চবে মানে, উম উম আৰু তোমাৰ তাত চবে সৰু ডাঙৰ চবে চাদৰ মেখেলা পিন্ধে ন ধুনীয়া
অঁ, উম ভালো লাগে নিয়ম বুলি নহয় এনে আজিকালি আমাৰ চবে পিন্ধে আৰু উম।
পিন্ধিলে ন আৰু গোটেই খিনি মানুহ আহে মানে ধৰি লওক বিয়া চিয়া হলে অঁ, সেইটো কাৰণে ভালে লাগিছে। বাৰু। চবকে। আচলতে সিহঁতেও হেল্প কৰি দিয়ে ন
অঁ, অঁ এ মানুহতো লাগি আছে মই ধৰা ঘৰৰ খিনিত আমাৰ বৌ আকৌ খুৰাহঁতৰ বোৱাৰীজনী আকৌ আমাৰ মাহীহঁতৰ দাঙৰজনী বোৱাৰী মাজে গৈ আছে বাৰু তাই। সেইখিনি ননষ্টপ সিহঁত লাগি সি আছৈ মানে কি হয় আমাৰ এতিয়া ধৰা খোৱাহঁতৰ বোৱাৰীজনী। খুৰিয়ে আমাৰঘৰতে লাগি আছে আছে গোটেই হেইকিদিন সাতদিন মানে সাতদিন যে ভাতে পানীয়ে চবতে সিহঁতে লাগিছে সিহঁতে বনাইছে
অ চব মানে সিহঁতে কৰি আছে দাদাই বজাৰ চজাৰ কৰিছে আছে অ মাতিছে। আৰু অ কাপোৰ চাপোৰ বিলাক কোনে কিনিছে তুমিয়ে কিনিছা তুমি কিনিলাগৈ আৰু অ।
মানে এ ভগৱানেও কিবা মিলাই দিয়া নিচিনা একমাহ মানৰ আগতে কাপোৰযোৰ নিবলৈ গৈছিলোঁ আমি।
অ আগতীয়াকে কিনি থৈইদিছিলা মানে কাপোৰযোৰ অ ভালে কৰিলা ন
এ অ এমাহৰ আগতে দাদা আহি পেলাই ক'লে কা কাপোৰ যোৰ কিনি' থব লাগিছিলে মই বোলো নালাগে সময়ত কিনি দিম বোলে নালাগে তই সেই কৰিব গুৱাহাটী গ'লে। এদিন শুৱালকুছি গুচি যাবি আনিবিগে কাৰণ সেইদিনাখন সি খুব জোৰ কৰিছে স্কুল বন্ধ আছিলে সিহঁতৰ খুব যোৰ কৰিছে যাছো আজিয়ে অ শুৱালকুছি পাই আনিছোঁ
অ তাৰ পৰা আনিছাগৈ আৰু ভালে আছে কাপোৰযোৰ বহুত ধুনীয়াও লাগিছে আৰু তাইক ধুনাকে একে উলিয়াই কৈ কৈ দিছে ন মেকাপ টো ইমান ধুনীয়া কৰিছে তাই ভালে কৈছে দিয়া তেওঁ ভালে ভালে বিয়াখন গ'ল আৰু
উম সি সি মানে কৈ আছে যাচোন আজিয়ে যা ছয়টামান বজাতে ফোন কৰিছে ছ মান বজাতে ফোন কৰিছে আজিয়ে যাচোন। কাপোৰযোৰ লৈ আহগি আজিয়ে যাচোন মোক দেই যাবলৈ মন নাই গৈছে একো নহয় যাচোন একো নহয় যা তাৰপিছত হে দৌৰা দৌৰি এতিয়া গৈ পেলাই সেই সদিনাখন সেই কাপোৰযোৰ লৈ আহিলোঁগৈ।
লৈ আহিলা অ ভালে কৰিলা আগতয়াই। তে আনিত। দিলা ন নহলে সময় যদি কাকো। পোৰ চাবলৈ গ'লা হয় সেই টাইম গুচি গ'ল হয় তোমালোকৰ অ গুচিয়ে গ'ল হয় এদিন কে। তুমি যোৱা কাপোৰ চোৱা। এম আকৌ চিলাবলৈ দিয়া ন। আগতীয়াকে থাকিল কাৰণে সেইটো বস্তু তুমি আনিব যাব লগা লগা নহল তাৰ টাইমতটো মিলি গ'ল তোমাৰ ধুনীয়াকে হয় আকৌ ভালেই হ'ল দিয়া আগতীয়াকে মানে তেওঁ গম পাইছিলে চাগৈ সেইটো কাৰণে তোমাক আগতীয়াকে আনি থব দিছিল।
হেৰি নহয় তাৰ হ'ব হ'ব।
অ বয়স হৈছে অ অ ভালেই কৰিলে তাই এনেও আহ । হেৰিয়ে আছিলে ন সপোন থাকা নিচিনা তাই। দম বৰ ভাল পাইছে আহ অ হো হো ভাল ।
বৰ ভাল পাইছে উম।
অ এতিয়া লগৰ খিনি বিয়াত গৈ থাকে দেহি তাইৰ বিয়াত। এতিয়া চব আহিছে আৰু উম গৈছে ন আমি যাওতে হেৰিহঁত আহিছিলে বা এজনী আহিছিলে যে। তাইৰ লগৰ যে মাকক দেখিছিলো।
অঁ অঁ হেৰি এই কি বুলি কয় অঁ এই পইন্তাৰ কথা কৈছা।
অ অ দে।
অ তাৰপিছতে হেৰি। লগৰ খিনি তুমটুম লৈ লৈ ল'ৰা ছোৱালী ওলাই গ'লহি।
বা তুম তুম লগ গৈছে নহয় তোমালোকৰ জেগাতো বহুত ধুনীয়া কিন্তু ন ৰাস্তা। ৰাস্ত বিলাক ভাল বেয়া নহয় তুমটুম লৈ যাব পৰা গৈছে অ আমি গৈছো তুমটুম লৈ ইমান ধুনীয়া। ধুনীয়াকে যাব পাৰিছো। অ সেইটো হয় কিন্তু দেই অ ৰাস্তা ধুনীয়া
আৰু গাঁওত তুমি দিনত আহিলে আৰু ভাল পাবা সি ইফালে নদী এখনো আছে নহয়
অহ অ আগলৈ আছে মানে অ অ আমাৰ সন্ধিয়া হওক আমাৰ যোৱাও আচলতে দেৰি হৈছে যে হয় সেইটো গানে আমি উওলাই কলোতে অ অ সেইটো কাৰণে এনেতো মোক বাইদেউ কৈছিলে কৈছে তাত গ'লে লগ পাম দিয়া কিন্তু তেওঁ খাই বৈ গ'লেই মই দেৰিকে
অ বাইদেউ মানে হেৰি এ বৌ মানে হেৰি হ'ল এই বমা খুব বেছিয়ে যে
অ অ
সোনকালে আহি সোনকালে যাব লগা হ'ল বৌ মনটো মানে দুখ
অ থাকিব মন আছিলে অ সেইবিলাক ক্ষেত্ৰত থাকি ভাল পায় অ
কৈছে হেৰি মোৰ ছোৱালী নাই যে, তাইৰ ছোৱালীজনী হেৰিত এতিয়া এয়া মায়ে বেমাৰ হ'ল মই যাবলৈ নাপালোঁ মোক কৈছে একেবাৰে ইমান বেয়া লাগিছে মনটো মই বোলো একো নহয় দিয়ক দুখ নকৰিব
পেলাই আহিবগে পাৰিম হব ন তাৰ পৰা এতিয়া বিয়া আৰু এনে যোৱাৰ মাজত বহুত পাৰ্থক্য নে অ বিয়াত আকৌ ফূুৰ্তি এটা লাগে হয়নে চবে থাকে যে কিন্তু তোমাৰ এনেতো গোটেইখিনি মানে সমাজৰ মানুহখিনি পোৱা নাযায় ন ঘৰৰ মানে পৰিয়ালৰ মানুহখিনিও পোৱা নাযায় বিয়া বাৰু নাম হলেহে পোৱা যায় ন সেনেকে ভাল লাগে এ
তাকে
ইয়াতেও মানুহ বিলাকৰ বেমাৰ হৈয়ে থকা হৈছে এতিয়া আজিকালি
তাকে উম
সেইটোৱে, ভাত বনালা?
ভাত এই হো হো হৈছে আও
অ', খাবা আৰু।
উম।
উম, আমাৰো বনাই আছে মায়ে। হ'ব আৰু আকৌ কাইলৈ পৰা ই স্কুল আছেই নহয়?
অহ ৰাতিপুৱাই।
যাবই লাগিব চ হ'বই ডিউটি ষ্টাৰ্ট
তাকে আমাৰ পুষ্পাঞ্জলিয়ে কয় টোপনীতো পু
অ', নহয় আগত। তাইতো ইমান দূৰ হয়। তাৰ পৰা আহি পেলাই তাই পায়হি আহি শুই কৰি ন? লৈ আকৌ দেখোন অ', হেৰি অলপমানহে ধৰি ল হেৰি কৰিব পাৰে ৰখিব পাৰে আৰু। তাৰপিছত ৰাতিটো শুলে বুলি ৰাতিপুৱাতো আকৌ উঠিব হৈয়ে যায়।
সেয়াই তাই‌ কয় আহি পাইছো ঘৰত গৈ বিলাকক
উম, যেনে তেনে যাবই লাগিব‌ এ। দিন বন্ধ বুলি ক'লে মানে একে চবে ইমান ভাল পাই অ', কাইলৈও বন্ধ কাইলৈ বন্ধ এতিয়া যে নহয় কি জানা? এতিয়া চবে এটাই আশাত গৈ আছে যে জুনৰ মাহ ধুনীয়াকে যাব জুলাই মাহটোত বন্ধ। পাম দে এই বুলিয়ে অ। মই মানে সদায় মানে গন্তি কৰি নিচিনাকে কৰি আছো যে আৰু এমাহ যাম তাৰপিছত আৰু এমাহ বন্ধ মই ঘৰতে ধুনীয়াকে শুম ঠিক চে ভালকে টোপনি পুৰ কৰি ল'ম একে নেক্সট মানে একে জুলাই মাহলৈকে মানে টোপনি পুৰে কৰিল ধুনীয়াকে বন্ধ নহয় সদায় তুমি এটেণ্ডেন্ঞ্চ দিবলৈ যাবই লাগে তাকে আৰু তাতে তুমি বহী বিলাক চাব লাগে যে। পৰীক্ষাৰ পিছত হয় ছাত্ৰ ছাত্ৰী সেইটো কাৰণে তুমি যাবই লাগে। আৰু এতিয়াতো এনেকুৱা হৈছে চোৱা। এতিয়া চোৱা আজি ঈদ। কাইলৈতো তোমাৰ আমাৰ যিহেতু মুছলিম এৰিয়া ন- তাতো ল'ৰা ছোৱালী খিনি নাহেই, কিন্তু মানে এনেকুৱা হৈছে- কাইলৈ তোমাৰ মানে সিহঁতে আহি হাণ্ড্ৰেড পাৰ্চেণ্ট এটেণ্ডেন্ঞ্চ দিবই লাগিব। এই চেটৰ পৰা- যিহেতু অফিচাৰ বিলাকক বহুত প্ৰেচাৰ দিয়ে হয়। ত সিহঁতে আমাক দিয়ে। হে- সেয়া আৰু। বন্ধ পোৱাই নাযায় এতিয়া।
উম উম। অহ অহ দিয়া। অহ, উম।